হেল্ল'! অঁ কি কৰিছে?
হা হা ভাত বনাই আছিলো কোৱা।
অঁ অঁ অঁ ভাত বনাই আছে খাবলৈ হোৱা নাই মানে দেৰিকৈ খায় ন।
আমাৰ দেৰিয়ে হয় সিহতৰ পঢ়া শুননা থাকে যে সেইটো অভ্যাস হৈ গ'ল আৰু মানে।
অ, অ,
মোৰ অফিচৰ পৰা আহি পোৱাও দেৰি হয় অ অ আমাৰ অফিচৰ পৰা আহি পোৱাও দেৰি হয় আকৌ বজাৰ চজাৰ থাকেই ন ডেইলি। আমাৰ মানে বাকী বোকা খোৱা চিষ্টেম নাই মানে হে ডেইলি বজাৰ ডেইলি খোৱা।
উম অ টেনেকা আমাৰ খিনি।
অ মই নাযাও বাৰু এওঁৱ এওঁৱে কৰি আনে অফিচৰ পৰা আহি ফ্ৰেছ হৈ তাৰপিছত আকৌ যায় বজাৰলৈ বজাৰৰ পৰা কি কি লাগে আকৌ লৈ আহে তেনেকুৱা মানে। হেল্ল', শুনিছা।
হেল্ল',
হেল্ল', হেল্ল',
হেল্ল',
মোৰ মাতটো শুনিছে নে।
অ অ এতিয়া শুনিছোঁ অ,
অঁ কওক আপুনি কিবা জব চব কৰি আছেনে বোলো।
নাই নাই জবটো নাই কৰা বাৰু মই এনে খানা চানা অৰ্ডাৰ লৈ আছিলো। এতিয়া অলপ দিন বন্ধ কৰিছিল তাই একজাম আছিলে মোৰ ছোৱালীৰ এক্সজাম আছে। মানে ছেকেণ্ডে ফাইনেল দিছিলে যে। বন্ধ কৰি দিলো বন্ধ কৰি দি এতিয়া আকৌ ভাবিছো ষ্টাৰ্টিং কৰিম বুলি। হেল্ল', হেল্ল', হেল্ল', শুনিছানে। হেল্ল', হেল্ল' অঁ শুনিছা অঁ মই শুনিছোঁ তো, অ অ নহয় এই ছোৱালী মানে হেৰি যে হায়াৰ ছেকেণ্ডৰী ফাইনেল দিছিলে ন এবাৰ তাই।
উম উম,
সেইটো কাৰণে মানে চব বন্ধ কৰি দিলো মানে।
অঁ
আকৌ এতিয়া মানে তাইকে মানে হেৰি কৰি লৈ কলেজত এডমিশ্যন দিলো। দি মেলি এতিয়া মানে তাই হেৰি কৰি লোৱাৰ পিছত আৰু তাৰপিছত আকৌ ষ্টাৰ্টিং কৰিম আৰু খানা চানা।
অঁ অঁ
অকলশৰে মোৰ মানে দিগদাৰো হৈ যায় মোৰ মানে সেই ল'ৰা আছে ন ল'ৰা সৰু যে,
উম উম।
তাইহে ডাঙৰ হ'ল ল'ৰা সৰু হৈয়ে থাকিলে। তাইতিয়া আন বছৰ হৈছেহে মানে সেইটো কাৰণে অকণ প্ৰব্লেম মানে।
অঁ
এনেই মই মানে হেৰি অৰ্ডাৰ লৈছিলোঁ ডি চি অফিচৰ অৰ্ডাৰ লৈছিলোঁ আকৌ টিফিন আছিলে মোৰ।
অঁ
দুপৰীয়া অফিচ টিফিন দিওঁ।
উম
এতিয়া মানে চব বন্ধ কৰি দিলো আৰু তাই এক্জামৰ আগত-
অঁ অঁ
আকৌ এতিয়া ষ্টাৰ্টিং কৰিম আৰু
হয় কৰি থকা ভাল হয়নে।
ন কৰিলে ভাল হয় সেইটো হয় কিন্তু ল'ৰা ছোৱালীক সময় দিব নাপাওঁ যে
সময় দিবলৈ নাপায়। আৰু
সিহঁতৰ সময়ত খোৱা দিব লাগিব। আৰু মানে কি টিউশচন, চিউচন নাই নিজে পঢ়া নিজে মেলা ন মোৰ লৰা ওচৰত বহিব লাগিব নবহিলে ন।
উ
সিও মানে অকণ বাহানা বিচাৰি থাকে। সেইটো কাৰণে মানে সেই বন্ধ কৰি দিছিলো মানে চব আকৌ এতিয়াষ্টাৰ্টিং কৰিম ষ্টাৰটিং কৰিলে তাইকহে এতিয়া বাহিৰ পঢ়াব ল'ৰাটো। থাকিবই ন লগত তথাপিও তাৰ মাজতে আকৌ টাইম উলিয়াই কিবা কৰিব লাগিব। আৰু মোৰ প্লেনিং মানে বেলেগ হৈ আছিলে এই প্লেনিংটো হোৱাকে নাই। মানে
অঁ
অ হোটেলৰ প্লেনিং এটা কৰি আছিলো যদি হোটেলখনতো হৈ যায় হৈ গ'ল। আৰু উম ল'ৰাটোক টাইম দিব নোৱাৰিলে মানে দিগদাৰ হৈ যাব যে আজিকালি ল'ৰা সৰু ল'ৰা পৰা সৰুৰ পৰা ডাঙৰ কৰালৈকে ল'ৰা এটাক ছোৱালীজনী মানে বুজি পায়। বহুত বুজি পায় কিন্তু ল'ৰা এটাক বুজাবলৈ বহুত
অ ছোৱালীজনী মানে সোনকালে মেচিওৰ' হয় ল'ৰাটো একেটাই বয়সৰে হয় কিন্তু ছোৱালী যদি বেছি সোনকালে মেচিওৰ হৈ যায়। মানে
অ কিন্তু এই মোৰ ল'ৰাক মানে নহয় তাইতো স সৰুৰ পৰাই মেচিওৰ হৈ গ'ল কাৰণ তাই বহুত মানে হেৰি পালে ন তাই সেইকাৰণে নিজৰ হেৰিটো তাই নিজে ৰাখিছে কিন্তু মোৰ ল'ৰাটো মানে চবৰে মৰমৰ হৈ গল যে
উম উম আৰু লৰা মানুহক ধৰক
দুটা পোৱালি মানে মোৰ দাদাৰ -দাদা আৰু মই দাদাৰ ল'ৰা এটা মোৰ ল'ৰা, এটা ছোৱালী, এজনী এতিয়া তাইৰ ঘৰৰ ডাঙৰ। তাৰপিছত দাদাৰ ল'ৰাটো তাৰপিছত ই মানে এতিয়া চবৰে ইয়ে মানে হেৰি হৈ গল যে। ই এটা বেছি মূৰৰ ওপৰত নাচে। মইহে সৰু মোৰ কথা মতে হব এনেকুৱা মানে।
অঁ আজিকালি মানে ল'ৰাবিলাক ক্লাছ ছিক্সমানৰ পৰা। হেৰি হৈ গৈছে ন অলপ বেয়া হৈ গৈছে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক বহুত ঘূৰি ফুৰে য'ত ত'ত গুচি যায়।
নাজানো মোৰ ছোৱালীকতো আজিলৈকে বেয়া বাৰু সেই বুলি ক'ব নোৱাৰো। কিন্তু ঈশ্বৰে, কৰোক ল'ৰাটোও যাতে নহওক তমান বহুত কষ্টত- জন্ম দিছো তাক মানে মই।
উম
কেনেকে পঢ়াই শুনাই ভাল মানুহ কৰো ভাল হেৰি কৰো সেইটোৱে মোৰ ধান্দা।
উম
আৰু ল'ৰা ছোৱালী ভাল হলে ভাল ন আমাৰ কি আছে সিহঁতে পঢ়া শুনাৰ। মোৰ ছোৱালী মোৰ মেট্ৰিকৰ সময়তো মোৰ টিউচন নাই, হায়াৰ ছেকেণ্ডৰী সময়তো টিউচন নাই বেলেগৰ বহুতো টিউচন কিন্তু টিউচন কৰিও সিহঁতে পাৰ্চেণ্টেজ পাইছে মোৰ ছোৱালী তাতকে এশ গুণ বেছি পাইছে। তাই আৰু পালেহেঁতেন। তাই মানে নাইনটি এইট, নাইনটি চেভে ছেভেন, নাইনটি নাইন মান পাই গ'ল যদি তাই বেমাৰ নহল হয়, বেমাৰৰ কাৰণে তাই মানে কমিল। লাষ্টৰ একজামকেইটাত তাইৰ মানে বসন্ত ওলালে।
উম-উম।
বসন্ত ওলাই নাই তাই পঢ়িব পাৰে, নাই কিবা কৰিব পাৰে তেনেকুৱা তাই আকৌ ৰাতি পঢ়ে, দিনত পঢ়িব নোৱাৰে। ৰাতিপুৱা চৰাই মাতে তাই শোৱে। পোহৰ হৈ যায় মানে আৰু আমাৰ এই জেগাটো ইমান তেতিয়া মানে কোনো ডিষ্টাৰ্ব নিদিয়ে মানে।
উম-উম।
মানে এটাই পৰীক্ষা চলি আছে, পৰীক্ষা সময়ত আমি মানে হাল্লা কৰিব নালাগে সেইটো কাৰণে আৰু কোনো এনেও হাল্লা নাই বাৰু। কিন্তু সেইটো সময়ত আৰু বেছি মানে হেৰি হৈ যায় মানে মানুহবোৰ।
অঁ
পৰীক্ষা আছে ছোৱালীজনী পঢ়িব একদম ঠাণ্ডা। এতিয়া তুমি শুনিছা একদম ঠাণ্ডা পৰিৱেশ।
উম-উম
কাৰোবাৰ ঘৰত বেজি এটাও পৰিলেও মানে চাউন আহি যায় তেনেকুৱা।
অঁ
এইখিনি মানে পঢ়াতো চাপোৰ্ট ত মানে বহুত ভাল মানে আমাৰ এই কনটে
উম-উম। তাত টাউন নেকি আপোনালোকৰ তাত?
একো নাই গাড়ী, ঘোঁৰাৰ কোনো আৱাজ নাই, একো নাই মানে পঢ়াত লৈ ভাল তাই। গোটেই ৰাতিটো পঢ়ি থাকে। মই মানে মাজে-মাজে সাৰ পাই থাকোঁ শুনি থাকোঁ, পঢ়িছে নে কি কৰিছে তাই। এনে এনেকে ৰাখি তাই মানে সেই বসন্ত ওলাইয়ে তাই মানে গোটেই হেৰিটো শেষ হৈ গ'ল মানে। এইটটি ছিক্স পইন্ট এইটহে পালে তাইৰ পাৰ্চেন্টেজ।
অঁ! ইমানকে পাইছেই বেমাৰ হৈ পেলাই দিয়ক চোন।
অঁ নহয় আৰু গ'ল হয় ন ওপৰত।
অঁ, হ'ল হয় আৰু এতিয়া সেইখিনি পোৱাটো আৰু বেছিকৈ আশাও কৰিব নোৱাৰি ন।
মেলিব পাৰে নাই চকুৰে তাই কিবা দেখি পাইছে মানে তেনেকুৱা হৈছে চকু ফুলি পানী ওলাই-ওলাই চকু একদম ফুলি অৱস্থাই নাই মানে তাই পঢ়িবই নোৱাৰে মানে। তেনেকেই কষ্ট কৰি-কৰি পঢ়িয়েই মানে আৰু স্কুলৰ মাষ্টৰবোৰেও সেইকাৰণে ইমান ভাল লাগিছে বোলে, তাই ইমান কষ্ট কৰি, ইমান হেৰি কৰি এনেকুৱা ৰিজাল্ট কৰিছে। ভাবিব নোৱাৰা ৰিজাল্ট কৰিছে। বিনা টিউচনত আজিকালি মেট্ৰিক দিব বুলি আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব বুলি কেনেকুৱা টিউচন, কেনেকুৱা মাক-বাপেক সেই খন মোৰ মই সঁচা কৈছোঁ মই মানে ইন্টাৰেষ্ট নিদিলো মানে। মই খালি এটা কথা কৈছোঁ, তই এইটটি ফাইভৰ ওপৰত তই পাৰ্চেন্টেজ পাব লাগিব নহ'লে কোনো কলেজত এডমিশ্যন নাপাবি, নহ'লে ঘৰৰ পৰা উলিয়াই দিম। ৰিজাল্ট দিবৰ দিনাখন ৰাতি তাই কৈছে অ মা তুমি এইতটি ফাইভৰ ওপৰত মই নাপালে মোক ঘৰৰ পৰা উলিয়াই দিম মই কছো এতিয়াতো পালি। তাই ইমানেই বুৰ্বক তুমি চিন্তা কৰা তেতিয়াহ'লে। মইছো এতিয়া পাইছ নহয় এতিয়া কিয় তোক ঘৰৰ পা ওলিয়াই দিম? নোপোৱাাহাতে উলাই দিলোহোঁতেন।
উহ
তাই মানে সে বস্তুটো নাজানে মানে।
অ বাকী? কি আপুনি আচাৰ চাচাৰ
ইমান হেৰিটো তাই মানে মিচুৰদটো নাই মানে, কাৰণ মাক বাপেকৰ লগতে আছে এতিয়াও তুমি বিশ্বাস কৰা মোৰ লগতে শুনে। শুব শুব আধা ৰাতি আহি মোৰ গাৰুত শুব।
উম।
হেল্ল',
হেল্ল' শুনিছোঁ, হেল্ল' শুনিছে?
অঁ আধা ৰাতি মোৰ গাঁৰুত শুব, মোৰ গা ওপৰত শুব তেনেকুৱা, এতিয়া মোৰ মানে টেনশচন বেলেগত যে যাব, কেনেকে থাকিব, কি কৰিব? সেইবোৰে মানে তেনচন লৰা ছোবালী পঢ়াত লৈ চেকৰিফাইচ কৰিব লাগিব। ইমান যে কৰিব লাগিব, সেইটো ভবা নাছিলো কিন্তু মই কিন্তু কৰিব লাগিব ময়ো জানো, কিন্তু ইমান যে লাগিব মোও ভবা নাছিলো মানে এতিয়াহে ভাবিছো মানে।
অহ
কৰিব লাগিব ইমানখিনি। এতিয়া ল'ৰা কেনেকে থাকিব মই কেনেকে থাকিম, তাই নহ'লে সেইটো মানে ভাবিলে মানে বুকুখন কঁপি আহে মানে।
অ,
আৰু আনৰ ল'ৰা- ছোৱালী বোৰ এতিয়া মানে কি? একদম গুৱাহাটী যাম, হেৰি কয় তাই মানে এটা কথাই কৈছে মই ডিগ্ৰীতটো কৰিম গুৱাহাটীত গৈহে ডিগ্ৰী কৰিব পাৰিম নেকি? ইয়াতো মই পাৰিম।
উম।
মই ডিগ্ৰীটোহে কৰিব লাগে। ডিগ্ৰীটো কৰিলে মই সময় এটা পাম। চাৰি বছৰ সময় পাম মই ডিগ্ৰীটো এনেইহে কৰিম মই উ কি কৈছে তই যি কৰ তাকে কৰ, তোৰ ইচ্ছা মতে য, তাই চিইউতিটো চিট পালে।
অঁ।
কিন্তু তাই মানে ভা মানে যাব বিচৰা নাই মানে, নাযায় মই ইয়াতে যেনে যেনে মই হেৰি। কৰি পেলাই ডিগ্ৰীটো কমপ্লিত কৰি, মোৰ নিজৰ পিছৰ হেৰিটো মই কৰিম মানে তাই সেইটো ভাবি আছে।
উম।
যে যি ভাবিছ তাকে কৰা আও, মোৰ জোৰ জৱস তি নাই মানে, তই যে এইটো কৰিবই লাগিব, এইটো তই যাবই লাগিব মোৰ সেইটো নহয় মানে।
তি গ'লেই যে অকল পঢ়িব পাৰিব কথা নহয়। পঢ়া মানুহে এনো ইয়াত পঢিও মানে য'তো পঢ়িও য'ত পঢ়িলেও পাব হয় নে? নপঢ়িলে মানে তাত গৈও নাপায় নিজৰ জেগাত পঢ়িলেও নাপায়। কিছুমানে ছায়ন্স আৰ্টছলে কয়হে হয় কিন্তু নে পঢ়াটো চবৰে নিজৰ। অ নপঢ়িলে আৰ্টছতো বেয়া কৰিব। আৰ্টছতনো কনচা ড্ৰয়িং কৰিব লাগে ন? হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'